অ শুনা পাইছো শুনা পাইছো কি খবৰ তোমাৰ ভালনে?
ভাল ভাল ভাল
অ আছো আছো মই আছো।
উম এতিয়াই এই মাত্ৰ ভাত খালো বাকী এনে ওলাই আহছো অলপ খোজকাঢ়িব।
অ খোজ কাঢ়িব ওলাই আহিছা? আচ্ছা আচ্ছা হয় নেকি আচ্ছা ভালে দিয়া এই ভ খোৱাৰ পিছত ক'ব গলে আচলতে অলপমান খোজো কাঢ়িব লাগে হজম হয়। কাৰণ ভাত খাত খাই কেনে তোমাৰ শুই দিয়া যায়তো শুই দিয়া যায়তো ডাইৰেক্টলি ভাত চাত খাই।
বেখন নিচিনাই হৈ গৈছে টোপনি নাহে এতিয়া দাৰেক যদি শুই দিও।
অ অ আচ্ছা হয় ন এইটো ভাল অভ্যাস কৰিছা কিন্তু। কাৰণ মানে ভাত চাত খাই খোজ কাঢ়িলে অলপমান হজম হ'ল তোমাৰ ক'ব গ'লে। কাৰণ তেতিয়া যদি ভাত খাই কিনে ডাইৰেক্টলি শুই দিয়া। তেতিয়াহ'লে তোমাৰ হজমতেও টাইম হয়তো হজমতে কষ্ট হয়তটো গা ধৰ দিয়া পিছে এতিয়া কি কৰি আছা এনেই আৰু কব গলে এতিয়া বৰ্তমান এনে কব গলে কলেজ চলেজ
কলেজ চলেজ মানে কলেজ যাও মাজে মাজে নোযোৱা নহয় ডেইলি হিচাপত নহয় মাজে মাজে যাও মাজে মাজে মাজে নাজাও হেনেকুৱা টাইপ আৰু পৰীক্ষা গ'ল কেইদিনমান আগত
হয় নেকি পৰীক্ষা গ'ল কেনেকুৱা গ'ল পৰীক্ষা পিছে মই ক'ব গ'লেতো এতিয়াতো খতম হ'ল এতিয়াতো এডমিশন মানে হ'ল মোৰ এডমিশন এতিয়া লৈ কেনে এতিয়া তোমাৰ আগষ্ট পৰা আমাৰ ক্লাছ আছে আৰু আৰম্ভ হ'ব আৰু এতিয়া বৰ্তমান ঘৰত তেতিয়া মানে এনেই আছো আৰু ক'ব গ'লে এতিয়া এই প্ৰেক্টিচ চেক্টিচ যাই আছো তাৰপিছত তোমাৰ ক'ব গ'লে অলপমান কি কয় চাকৰি তাকৰিৰ কিবা কিবি চাই আছো আৰু সেনেকে সেনেকা আৰু এনে বহি আছো আৰু এইকেইদিন মানে একমাহ ফ্ৰী আৰু একমাহ মান অলপ এনেই আছোঁ উম কোৱা
অ এইটোতো মোৰো মানে পৰীক্ষা বেয়া যোৱা নাই ভালে হৈছে ঠিকেই আছে বাকী মইও, মইও এ কলেজ পৰীক্ষা চৰীক্ষা দিব গলোঁ, তাৰপিছত এতিয়া প্ৰেক্টিচ চেক্টিচ যাই আছো, গেম চেমো আহি আছে, বাকী এতিয়াতো জুলাইততো চব স্কুলৰ বন্ধ থাকে।
অ বন্ধ থাকেই। এতিয়া ক'ব গ'লেতো গৰমৰ বন্ধ পৰিলে। গৰমৰ বন্ধ পৰিলে বোলোঁ, উম।
পৰিল পৰিল, মই সেইকাৰণে, এ সেইকাৰণে মই কালি গাঁৱতে গুচি আহিলো ৰবা।
অ গাঁৱত গলা নেকি? হয় নেকি? আচ্ছা আচ্ছা, ভালে কৰিছাঁ। ছা, ভালে কৰিছা। গাঁৱতো অলপমান কি কয় খবৰ খাতি লোৱা, কাৰণ ঘৰৰ মানুহ লাগেতো। ক'ব বলে এইটো কি কয় মানে কি কয় মানে কথা বতৰাটো ৰাখিব লাগেতো ক'ব গ'লে কাৰণ এতিয়া ক'ব গলে মাত উম
ইয়াত ইয়াতে আহিলোও আহিফালে মানে আহিফালে মোৰ হিচাপতো ভালে কৰিলো মানে ইয়াতে তাতে তাতে গৰমটো কেনেকোৱা ইয়াতে কিন্তু গৰমটো বেছি পোৱা নাই
গৰম পোৱা নাই ন এ গৰম আছে অ গৰম আছে আজি ক'বলৈ গৰম আছিল দিনত কবলৈ গো গধূলিলৈকে ঠাণ্ডা পৰে আৰু মানে মোৰ ফালে ঘৰৰ ফালে মানে গছনি আছেটো ক'ব গ'লে সেইকাৰণে মই বৰ্তমান ইমান অনুভৱ কৰা নাই কাৰণ মই এতিয়া বৰ্তমান দিনত মানে চিটিফালে নাথাকোতো এতিয়া ক'ব গ'লে আমাৰ ঘৰৰ পিনে গছ গছনি আছে ক'ব গ'লে সেইকাৰণে ইমান এটা মানে অনুভৱ নকৰো মানে এইটোৱে বহুত গৰম লাগে ন গাঁৱতটো কেনেকুৱা গাঁৱতটোতো পুৰা ঠাণ্ডা গাওঁত ঠাণ্ডা লাগে গৰমটো থাকিলেও অনুভৱ নহয়
অ তাৰ পৰা যেতিয়া ইয়াতে আহিলো ইয়াতে আহি পেলাই মানে কি কম মানে একদম ধুনীয়া বতাহ আহি থাকে সন্মুখতে পথাৰ আছে
অ পথাৰ আছে ন দিয়া ভালেই তোমাৰ ফ্ৰেছ ফ্ৰেছ লাগে ন দে তোমাৰে ভাল তোমাৰে ভাল ক'ব গ'লে কাৰণ কি কয় গাঁৱত মাজে মাজে যাব লাগে কাৰণ তুমি ফ্ৰেছ হৈ আহিবা অলপমান কিমাননো তুমি চিটিত থাকিবা চিটিত থাকি থাকি অলপমান অশান্তি লাগে টো বহুত অশান্তি লাগে এ ক'ব গ'লে আজিকালি গাঁও আৰু চিটিৰ মাজত বহুত পাৰ্থক্য আহি গৈছে পাৰ্থক্য আছিলে কিন্তু মানে ক'ব গ'লে কিছু আজিকালি গাঁৱৰ মানুহ বিলাকে তুমি এটা কথা লক্ষ্য কৰিবা গাঁৱৰ মানুহ বিলাকে কি কয় এ কি কয় চহৰৰ পৰা কোনোবা এজন আহিলে বহুত চহকী চহৰীয়া সেনেক বুলি ভাবে। হয় নে, অ বহুত অ সেনেকা সেইটোৱে গা গুৱাহাটীৰ পৰা গ'লা তুমি ঔ গুৱাহাটীৰ পৰা আ মানে ক'ব গ'লে এনেকা আৰু ক'ব গ'লে যে এটা মানে চহৰৰ পৰা আহিছে। অ চেণ্ডেল নো খোলে মানে চহৰৰ পৰা আহা এনেকা ক'ব গলে আৰু এনেকা হয় ন বস্তুবিলাক। এ এনেকুৱা আৰু বস্তু বিলাক গাঁৱৰ মানুহ বিলাক। মানে বহুত ডাঙৰ বুলি ভাবে কিন্তু আচলতে গাঁৱৰ মানুহ বিলাকে যে কিমান শান্তি সুখত আছে তুমি যদি চহৰত যোৱা এতিয়া ক'ব গ'লে ইমান অশান্তি হয়নে নহয়।
উম হয় হয় এইটো হয় ইহঁতেটো বুজিয়ে পোৱা নাই। মানে মই যে অ মই যেতিয়া আহো ইয়াতে ইয়াতে ল'ৰা ছোৱালী বিলাক যে আছে মানে মোৰ ফ্ৰেণ্ড বিলাক ত সিহঁতে কয় এ মও গুৱাহাটীত যাম।
অ কাম কৰিম খাম লম সেনে কা ন কিন্তু কিমান কষ্ট গুৱাহাটীত টাউনত এই টাউনখনত যে টীকা কিমান কঠিন সেইটোহে।
তাকে এতিয়া মই আমিহে গম পাইছোঁ থাকি পেলাই তাতে। কি কষ্ট ৰাতিপু তাত ৰাতিপুৱাই ওলাই যাওঁক কি গৰম। আৰু অকল গৰম বুলি নহয় বৰষুণ দিলে নে বানপানীয়ে চাবা
সেইটোয়ে বানপানী চাব
মানে কিমান কিন্তু এতিয়া গাঁৱত এইবিলাক একো নাই।
গাঁৱত এইবিলাক একো নাই বৰষুণ বৰষুণ। উম খেতি চেতি হয় ধুনীয়াকে ক'ব গ'লে খেতি চেতি কৰে মানুহ বিলাকে পৰিৱেশ তাত ধুনীয়া থাকে। কিন্তু তুমি যদি এতিয়া চহৰত যোৱা চহৰত তুমি এতিয়া ওলালে গাড়ীকেখন দেখা পাবা। কোনোবাই কাজিয়া লাগি আছে কোনোবাই কোনোবাই হাহি কোনোবা কাজিয়া লাগি আছে কোনোবাই কিবা কৰি আছে সেনেকা তুমি দেখা পাবা গাঁৱৰ পৰিৱেশতো বহুত বেলেগ নহ। এতিয়া তুমি গাঁৱত ৰাতিপুৱা উঠি কিনে কি দেখা পাবা। ৰাতিপুৱা উঠি কিনে দেখা পাবা কোনোবাই কাবাৰ আ চৰাই তৰাই কোনোবা পদূলি শাৰী আছে সেনেকা এতিয়াটো আৰু গুৱাহাটীত আহিলে গুৱাহাটীত আহিলে তুমি এতিয়া কি দেখা পাবা ৰাতিপুৱাই ৰাতিপুৱাই কোনোবাই কি কয় এ উঠি কেনে দোকান কোনোবাই কোনোবাই দোকান খুলি আছে। কোনোবা আকৌ কিবা কৰি আছে। তুমি ৰাতিপুৱা ক'ব গ'লে দেখাই নোপোৱা কাকো আহ কাকো দেখাই নোপোৱা। ক'ব গ'লে, সবে ঘৰে ঘৰে সবে ঘৰে ঘৰে। কামেই আৰু ৰাতিপুৱাৰ উৎসাহ মানে কি আৰু এ ব্ৰাছ ল'ব খাব আৰু দাউৰিল কামত, ৰাতি অহ তাৰপিছত তোমাৰ ৰাতি আকৌ সেয়ে কি কয় দৌৰি দৌৰি আহিব। খাব ঘুমাব। কাৰো লগত কথা প আজি আজিকালি চ উম
কোৱা কোৱা।
অ মানে টাউনতটো ক'ব গ'লে চোৱা মানুহে আজিকালি টাউনত ইমানে ব্যস্ত ত ক'ব গলে এতিয়া তুমি গাঁৱত তুমি গাঁৱত গৈছা তুমি গাঁৱত এ সেইটো দেখিছানে মানে ঘৰৰ কাষৰ মানুহ লগত ভাল। এ সম্বন্ধ সম্বন্ধটো বহুত ভাল। মানে ক'ব গ'লে নিজৰ মানুহ নিচিনাকে এতিয়া তুমি গুৱাহাটীত কি আজিকালি মানুহৰ ইমানেই টাইম নাইকিয়া হৈছে যে ক'ব গ'লে ওচৰ পাজৰৰ মানুহ। কে মাত দিব সময় নাই। চিনিয়ে নাপায় কিছুমানেটো আৰু গু আমাৰ চহৰতটো। অ কাষৰ মানুহখিনিয়েটো সেইটোয়েতো তুমি মানে। ভালকে চিনিয়ে নেপায় ইমানে ব্যস্ত যে মানে ক'ব গ'লে তোমাৰ চিনিয়ে নাপ ক'ব গ'লে যে কোনোবা কাষত আছে ক'ব গ'লে ঘৰৰ কাষত কোনোবা এজন মানুহ থাকে। তুমি মানে তেওঁ মানে ক'ব গ'লে ভালকে চিনিয়ে নেপায় নাম চামেদি বা ক'ব ক'লে কি কাম কৰে সেনেকে চিনিয়ে নাপায় অ ইটো অ ইটো ঘৰ মানুহ। অ মোৰ ঘৰৰ কাষতে সিখিনিয়ে বছ।
বা সেইখিনিয়ে বেলেগ আৰু একো নাই বা কোন আছে কি আছে একো গম নেপায়।
এই কোনো গম নাপায় একো একো গম নাপায়। সেনেকা ডাইভাৰ্ত। মানে ক'ব গ'লে বস্তুবিলাক অহ।
ত' গাঁৱত আহি ফালে মানে লাইফটো মানে পুৰা চেঞ্জ হোৱা নিচিনা। ৰাতিপুৱাই উঠো। এতিয়া মই যেতিয়া টাউনত থাকো। তেতিয়া কি কৰোঁ ৰাতিপুৱাই উঠো ভণ্টিক স্কুলত থ'ব লাগে। তাৰপিছত মই মোৰ কামত গুচি যাওঁ। এই ৰ'দত জামে চামে সেইবিলাক ত আৰু তোমাক ক'ব নালাগে, তুমি তাতে থাকা জানা। কিন্তু ইয়াতে ইয়াতে উঠিলো। ইয়াতে উঠি পেলাই মামাই ধুনীয়াকে গৰু পথাৰত দিব যায়।
অ সেইটো পৰিৱেশটো ভাল আৰু ৰাতিপুৱাই ৰাতিপুৱাই ক'ব গ'লে। পৰিৱেশটো ধুনীয়া বহুত বেলেগ কিন্তু গুৱাহাটীত তুমি ক'ব গ'লে আহ থাকিলে মানে আ ক'ব গ'লে টেনচন এটাত থাকা যায় ক'ব গ'লে। ৰাতিপুৱা উঠি কিনে এইখিনি এইখিনি এইখিনি মানে ক'ব গ'লে সেনেকুৱা আৰু।
আৰু টেনচন বুলিও নহয়। অকল কাম কাম কাম কাম মানে সেইটোৱে, কোৱা
সেইটোয়ে মানে তুমি এতিয়া চহৰত থাকিলে তেনেকুৱা হয় আৰু ক'ব গ'লে কামে কাম কামে কাম। সেই সেইটো হয় আৰু বস্তুটো কিন্তু অ চহৰে বস্তুবিলাক দিয়েও বাৰু ন নিদিয়াও নহয় তোমাক এতিয়া তুমি পইচা অৰ্জন কৰিব পাৰা। কিবা হেৰী লাগিব তো কিন্তু পইচা অৰ্জন কৰিব পাৰিবা কিন্তু তুমি গাঁৱত বা গাঁৱত আৰু সেনেকুৱা জেগাত থাকিলে ইমান এটা সেই কৰিব নোৱাৰিবা আৰু। সেইটো হয় কাৰণ তোমাৰ সুবিধা সা সুবিধা আছে বাৰু তুমি চহৰত থাকিলে। চহৰত থাকিলে সা সুবিধা আছে। যা সেইটোয়ে, উম ক'ব গ'লে মানে তোমাৰ ক'ব গ'লে চব মানে ভাড়া গাড়ী বা কিবা গাড়ীত পাই যায় ক'ব গ'লে তুমি গাঁৱত এতিয়াতো চব এতিয়া নোপোৱা ন। আজি কিবা এটা কাবাৰ কিবা এটা হ তুমি চহৰত থাকা তুমি পতককে কিবা এটা দেখাই আহিব পাৰা কিন্তু গাঁৱত। গাঁৱত থাকিলেতো গাঁৱৰ মানুহ বিলাকে তোমাৰ কি কয় চহৰলৈকে আহে দেখাবলৈকে ন। সেইটো হয় আৰু ক'ব গ'লে চহৰলৈকে লৈ যাব লাগে ক'ব গ'লে। সেনেকুৱা হয় বস্তুবিলাক কিন্তু আচলতে চহৰ চহৰত তোমাৰ ক'ব গ'লে মানুহবিলাক অলপমান তোমাৰ অ কি কয় মিলা প্ৰীতি নাথাকে। চহৰৰ মানুহ মানুহ বিলাকৰ হিংসা ভাৱ। সুবিধা আছে কিন্তু নোহোৱা নহয় চহৰত কিন্তু মানে তোমাৰ, হিংসা ভাৱ বহুত মানে ক'ব গ'লে কিন্তু মানুহবিলাকে অকল নিজকে চিনি পায়। মানে আনজনক যে সহায় কৰি কিনে সেনেকা কৰিম সেনেকুৱা নাই। গাঁৱত এতিয়া তোমাৰ ক'ব গ'লে আজি কৰ্ম কাজ হৈছে। ঠিক আছে মই এটা কথা কওঁ।
চব আহি যায়।
উম চব আহি যায় কিন্তু গুৱাহাটীৰ মানুহ বিলাকে কেনেকুৱা? চবে আহে। নাহাতোও নহয় আহাটোয়ে কথা নহয় বাৰু। আহাটো কথা হয়, চবে আহি যায়। তোমাৰ ক'ব গ'লে। কিন্তু তুমাৰ গুৱাহাটীৰ মানে গাও এখনত তুমি এখন কাজ পাতিছা। এতিয়া চবে লাগি ধাগি দিয়ে আৰু ক'ব গলে।
দিয়ে দিয়ে দিয়ে সবেই আহি যায় সব আহি যায় মানে এটা চোপাত যিমান মানুহ থাকে গোটেইখিনিয়ে আহি যায়।
গোটেইখিনি আহিছে অ এই তাৰ ঘৰত এই আছে আজি যাব লাগিব কিবা কলে ৰাতিপুৱাৰ পৰা লাগি দিয়ে। চব্জি কাটাৰ পৰাই কিবা কাটাৰ পৰাই। তোমাৰ ক'ব গ'লে সেইটো সেইটো সেই কৰি দিয়ে আৰু তোমাৰ ক'ব গ'লে যে ভাততো ৰান্ধনী টো লাগি দিব লাগিব। এই কাষৰ মানুহখিনি মিলি চুলি কেনে ধুনীয়াকে কাজ এখন বা কিবা এখন কটাই দিয়ে হয় নে নহয়। কিন্তু এতিয়া তুমি চহৰত চোৱা চহৰত চোৱা সেই স সেইটো বস্তু কাৰণে গাঁৱৰ মানুহ বিলাকৰ মানে নিজৰ মাজত সে। আণ্ডাৰষ্টেণ্ডিং বুজা বুজ বুজিটো থাকে তাকে আৰু ক'ব গ'লে কিবা এটা হ'লে লাগি চাগি দিয়ে কিন্তু তুমি এতিয়া চহৰত চাবা সেইটো বস্তু যে মানে ক'ব গ'লে চহৰৰ মানুহ আজি কিবা এখন পাতিছে ক'ব গলে চব মানে ভাত আনিব লাগিব কাৰো সময় নাই কাৰো সময় নাই কাৰো সময় নাই বেলেগ লৈ আহে সেইটো কিয় কাৰণে দেখাবৰ কাৰণে যে চা মই এনেকে ইমান ইমান। ধুনীয়াকে দিছো
অলে মানে দেখাব খোজে আৰু মই যে খাতিৰ কৰা নাই সেনেকুৱা বস্তুতটো বুজিছানো খ কৰা বা ক'ব গ'লে কাৰো ওপৰত নচলা বা ক'ব গ'লে পইচাৰ দম দেখ তেনেকুৱা কিন্তু গাঁৱৰ মানুহ বিলাকে তেনেকুৱা নহয় তেনেকুৱা আৰু বস্তু বিলাক এ সেইটোয়ে সেইটোৱে মানে। সহজ সৰল সহজ সৰল তুমি আহ ৰাতিপুৱা উঠিছে খাইছে লৈ মাতাৰ মাত এষাৰ দিছে তেনেকুৱা আৰু বস্তু বিলাক উম দিয়া দিয়া ঠিক আছে
দিয়া দিয়া ঠিক আছে ময়ো যাম আৰু কালি পৰহি মানে
দিয়া ঠিক আছে হ'ব দিয়া।
ঠিক আছে